হেল্ল'।
আহ কি কৈছা?
আপুনি কি কৰি আছে।
মই পথাৰত ৰুই আছিলোঁ
ভালেই নহয়?
অ ভালেই।
অ অ
অ নিগমত আছো অ এ ছাতি এটা লবলে ঘৰলৈ আহিছিলোঁ ছাতিটা পালো।
অ অ গম পাইছো মানে মাটি খুব ৰুইছে আৱ।
অ ৰুইথকা হৈছে।
অ যিহে মই অহা দেওবাৰ দিনা যোৱা দেওবাৰ দিনাখনে আহিলো মানে
অ অহাটো গ'ম। পাওঁ বাও আছা বুলি গম পাওঁ কেতিয়া আহিবা পাহৰিলোঁ অ অ।
ইমান ৰ'দ দিছে কেনেকে পথাত থাকিব পাৰিছে।
এ এনেকে আছো আৰু মাজে মাজে ৰৈ আছো।
অ মই নোৱাৰোও হলে দেই ইমান ৰ'দত মই সেইটো জহতে মই ভালেই পাইছো তাত নাইকিয়া বোল তাত থকাতেনে। যাটা পথালে মাতিলে হয় নো জোৱা হেতেনু বেয়া পালে হেতেন নে উম এতিয়া মই ইয়াত আছোহি ভালেই হৈছে
অ মানুহ ইয়াত আকৌ আমি নিজে কৰিম বুলি কলো হে আধিহে দি থাকে বেলেগকহে বেলেগেহে কৰে এইবাৰ বোলো অলপমান নিজে কও অ এইবাৰ বোলো অলপমান নিজে কৰিছোঁ গোটেই খিনি নহয়
অহ অহ
বিঘাহে কৈছো আকৌ এইবাৰ ইমান ৰ'দ দিছে নহয় যোৱা বাত তে যোৱাবাৰ দিছে নাই নাজানো বাৰু নমাই নাই যে বহুত দিন
অহ এ নহয় দিয়াতো দিয়া আমি আচলতে ফেনৰ তলত থাকি থাকি কিবা ব্ৰইলাৰ গা হোৱা দি হল যে সেইটো কাৰণে আমি ৰ'দ সহ্য কৰিব নোৱাৰা হলো হয় নহয় বাঅ সে উম নহলে ইমান কিছুমান মানুহৰ দেখোন হাজিৰা কৰা মানুহ বিলাক দেখোন ইমান ৰ'দত থাকে অ আম বিলাকে কেলে জানো লোৱাৰ হ'ল আচলতে ৰ'দলে নোলাই নোলাই তেনেকুৱা হৈছে
সেইটো একেৰাহে ফেনৰ হাৱাত থাকি থাকি থাকি থাকি হেৰি হৈ গ'লগে
মই তাকে কৈছো এতিয়া মই ভিতৰো সোমাই থাকিব নোৱাৰা হৈছো না ফেন নহলে থাকিব পাৰিছো না বাহিৰত থাকিব পাৰিছো
এতিয়া ঘৰতো খুব গৰম লাগি আছে
এই বহুত গৰম ঘৰৰ ভিতৰত সোমাবই নোৱাৰি
উম আমি এই বাঁহতলতে ৰৈ ৰৈ আছো অকনমান ৰোও আকৌ বাঁহতলতে ৰওঁ
অ মও হয় ভিতৰলে যাও নহয় আকৌ আহি পেলাই আগফালে ৰখি থাকোহি
অ কালি ৰাতি আকৌ গাজনি গাজনি মাৰি আছি
গাজনী মাৰি আছে অ নহয় বৰষুণ আৱ এটোপাল দুটোপাল পেলাইছে ৰাতিপুৱা মই তাকে কৈছো চোতালখন ভিজি আছে বোলো বষন দিছিলে হব পাই।
অ দিছিলে হয় আমাৰ মায়ে কৈছে মই গমেই নেপাওঁ তেতিয়া।
অ ৰাতিপোৱালে পুৰা ভিজি আছে। মই কে বাৰটামান বজাত উঠিছো তেতিয়া একদম পুৰা বিজুলীয়াই আছে তিনটামান বজাত উচটো বিজুলীয়াই আছে।
বেলেগ দি দিম। যেনেকে গৈ আছিল ন দুটা বজাত মই উঠিছিলো। শুই উঠি পাচাব কৰিবলে। তাৰ পিছত দেখিছো ইমান একেবাই
এ বহু বেয়াকে মাৰি আছে। এইফালে একদম পুৰা চেলেক চালাকে মাৰিয়ে আছে। অনবৰতে সেই কয়ে আছে। আৰু কাৰেণ্টও কাটি থৈছে গম পাই নাই। একদম পুৰা গৰমত শুবও পোৱা নাই যি কাৰেণ্ট কাটি থৈছে। আমাৰ এইফালে যে অতি কাটে আৱ কাৰেন্টো। বা একদম থাকিবই নোৱাৰি।
ইয়াতো কাটে যদি গমেই নাপালো নহয়। কাটে চাগে ইয়াত।
অ সেই আছিলে আইতাহতৰ ভাল নহয়?
অ ভালে আইতাও আছে, মোৰ লগত ককাও আছে।
অ অ।
তামানে যে।
তাকেহে। সকলোৱে ভাল আৰু ন? অ যত পাই তাত। তেনে বেলেগত আছে।
সি মেঘালয়ত আছে।
অ অ।
যাম মইও এই হেৰি হলে মানে যাম।
অ শুনিছিলো মেঘালয় পা আহিলে বুলি গম নাপাও মানে। মই সেই তেতি তেতিয়াই শুনিছো মেঘালয়ত আছে বুলি। সেইদিনাখন আহি পেলাই খুইয়েহে কৈছে সি বোলে সেই বা ঘৰত তা আছে এতিয়া।
মেঘালয়ত আছিলো, মেঘালয় পা আহিলো, আহি আকৌ কাৰ্বি আংলং গলো, এবাৰ গুৱাহাটীত থাকিলো এবছৰ, তাৰপিছতে কাৰ্বি আংলঙত তিনি বছৰ।
অহ।
এতিয়া ঘৰলে আহি আকৌ এতিয়া গৈছে। মাজতে আছিলে অকলে আছিলে কে বাও। হেৰি শ্বিলঙৰ ওচৰত আছিলে। তাৰপিছতে এতিয়া আকৌ আগতে যিটোত আছিলো আমি তালৈ গৈছে।
অ অ। সেই আগৰ থকা জেগাটোয়ে ভাল লাগে ন। যিমান ঘূৰি ফুৰিলেও ভাল লাগে। য'ত থকা হয় আগতে তাত।
উ। আগৰ মানুহবোৰ লগত তাৰমানে চবেই ইটোৱে হিতুক জানে যে কেনেকুৱা নেচাৰটো চবে জানে হৈ পৰে। সেইটো কাৰণে ভাল লাগে আও।
খাই বৈ গ'লনে ঘৰতে?
অ ভাত কেইটামান খাই আহিছিলো ৰাতিপুৱাই হেই সাতটা বজাতে আহিছো বাৱ। সোনকালে মায়ে উঠিলে। ভাত চৌটো পাতি দিলে আও।
এ সোনকালে গ'লে ভাল আৰু তেতিয়া ৰ'দতটো ইমান গাত নালাগে। যদি দেৰিকে যোৱা হয় ন ৰ'দতটো খুব গাত লাগে।
অ ৰাতিপুৱা আকৌ হেই নহয়। বতৰতো অলপ ডাৱৰীয়া কৰি আছিলে নহয়।
অহ। আমাৰ এইটো চাইড ডাৱৰ চাৱৰ নহয়। একদম ৰাতিপুৱা খোৱাপা উঠি আহিছে একবাৰ তেৰতেৰা আহিছে।
অ ৰাতিপুৱা ইয়াতো হেনো তে তেকে দিছিলে। মোৰ উঠা সময় মই উঠা আগতেই।
অ মই তাকে কৈছো বোলো মোৰ উঠিবলে মন যোৱা নাই। ৰাতি টোপনি যোৱা নাই গৰম কাৰণে। মাক কৈছো বোলো উঠিবলে মন যোৱা নাই। তাপা আকছে, অ উঠ উঠ পিছত নহলে পিছত একদম পুৰা তেতেকে ৰ'দ দিব আউ বেছি হেই হ'ব। উম। সেটোৱে। বহুত কেনেকুৱা যে। লাগি থাকে।
লৰা না ছোৱালী কিবাৰ এটা
অ লৰা এটা।
কিমান ডাঙৰ হ'ল?
লৱা এতিয়া সাত বছৰ হ'ল।
উৱা সাত বছৰ।
অ মই বিয়া হোৱা এতিয়া এই ন বছৰ হ'ল আৰু
অহ। সেইদিনাখনলৈকে দেখি আছো দেখি আছো লাগি থাকে তালছ গলে উ।
যোৱাই নাই নবছৰ হ'লে ল'ৰা হাল এ তালৈ মই গৈ নাপ। পালে আমাৰ এহেত হে গৈ পাইছে।
অ অকল লৰাহে আহিছে।
ভন্টিও গৈছিলে নেকি?
ভণ্টি নাই অহা সপায় জানো অ আহিব পাইছেগেহেত।
অ গৈছিলে মানে মানে মনত আছে আৰু এবাৰ যোৱা
অ এই ল'ৰা চাগে হওঁতে তেনেকুৱাত আহিছিলে নেকি?
অ হ'ব পাই চাগে।
অ
গৈয়ে নাপালো নাই নাই অ।
সেইটো কাৰণে ময়ো গম নাপাওঁ।
ভাত পানী খালো হেৰি কিছিলে কি বুলি কয় ৰাতিপুৱাতে মাহে উঠাই পেলাই মা বাহিৰৰ কাম কৰিব লাগিলে মইে বনাই মেলি আজ। আজৰি হৈ পেলাই।
উম তাৰ পিছত বৰশী বৰশী বাই থকা গম পাও বাৰু সেই বাই থকা
তাকে হে বাই তকৌ আজি না বোৱা আহি আবেলি বেলালে বওঁ ৰাতিলে খাবলে হৈ যায়। এ আগবেলাতে বাবলে সেই ৰ'দ যিহে ৰ'দ পুখুৰী পাৰত মই বোলো পিছবেলালে বাওঁ এইকেইনা কালিও বোৱা নাই পৰহিও বোৱা নাই।
উম।
মানে কি হয় হেৰি হয় এইটো ৰ'দৰ জহতে মায়ে বকি থাকে নালাগে নাযাবি।
সেইখনত আছে না গছ চছ আছে সেইখনত পুখুৰী ওচৰত।
আছে আছে এ ভয় লাগে হেই দিয়ে সেই একদম দুপৰীয়া সময়কণত দীঘল চীঘল ওলাই।
আমাৰ এইকনৰ বাহাটোজা আছো এইখিনি কালি আমি এডাল দেখিলো ইমান মস্ত।
সেই মোৰ বহুত ভয় লাগে মই এনেকে ওলাই বুলিয়ে মই আঁতৰে আঁতৰে ঘূৰি ফুৰও মাহঁতকো কৈ পোওঁ আযৈ মোৰ বহুত।
অ লৰা আকৌ চাবা পাই বুলো।
এ আমাৰ কেনেকুৱা ঘূৰি ফুৰে ইয়াৰ পৰা গৈ পেলাই হয় খুৰহঁতৰ ঘৰ পায়গে একদম খেলিবলৈ বতাহত ঘৰ পায়েগে।
উম
দৌৰি ধাপৰি পুৱাই দিয়া হয় মাছ ধৰিবলৈ গৈছিলেগে মই লাহেকে লৈ গুচি আহিলো একদম চাৰি লতহে উভতি আহিছে ইমানকে ঘূৰি ফুৰে এ ল'ৰা ছোৱালী এইবোৰ মই কৈছো ন মই হাততে এচাৰি ডাল নহ'লে কি কথা নুশুনে‌ একো কথাই নুশুনে। মবাই এতিয়া কিমান কান্দি আছে মবাইল টো জহত মোৰ মবাইল মটো দিয়া মই মোবাইলটো দিয়া মই মছ ধৰা পৰা গুছি আহিছোঁ তুমি মোৰ মবাইলটো দিয়া
সেইটোৱে মোবাইল তু দিলে বহি থাকিব থ চোৱা কণ প মন আমনি নলগা কাম যে।
নহলে কিবা এটা নহলে এ মোমায়েকক লগালে এই মাহিয়েকক লগত লাগিলেগে
সেইটোৱে আকৌ কান্দিলে মানে আই সেইটো আৰু নৰম হৈ নহয় কিবা শাকন গ্ৰহণ নিদিয়ে নহয়।
একো কবলৈ নিদিয়ে মানে কি তাত থাকোত না এতিয়া মোৰ শাসনত অকল থাকিবলৈ পায় একো কৰিবলৈ নামিবলৈ নাপায়। ইয়াত থাকিলে আৰু কোনো একো নকৰে মৰতো কিবা এটা কলে চবে জাঙুৰ খাই আহিবই এচাত দিলে চবৰাই হেৰি কৰি আহে কেনেকুৱা হেৰি কৰি ফুৱে মা হে আহে বাবা পথাৰত আছে আছে ভাইটি আহিছে তাহ হাততে চাহ‌একাপ বনাই পেলায় দি পঠিয়াই বোকা দিব চাগে আজি সেই ট্ৰেক্টৰ নিছে মানে
আজি দিব
আজিয়ে দি থৈ দিব অ তেতিয়া কাইলৈ ৰুব পৰা হ'ব ৰাতিপুৱা বেলাতে গৈ পেলাই হে মায়ে ময় যাব লাগিব ভন্টি চাগে যায় নেযায় ঠিক নাই এটা টিউচন কৰি আছে যে।
অ অ ৰ'দো ৰ'দটো কাইলৈ য ৰদো দিব নে নে অ ৰ'দো দিয়ে নো বৰষুণ দিব নে নিদিয়ে এতিয়া
জানো এতিয়া কি হয় দিবও পাৰে বতৰৰে এনেকুৱা কৰি থাকিলে কিন্তু ডাৱৰ উঠাইছে আকৌ বৰষুণৰ ডাৱৰ
ছে তাকে এই পাছফালে দেছো নহয় দা বোৰ
অ দাৱৰ উঠাইছে খুব ডাৱৰ উঠাইছে তেনেকে হবলৈ হলে বৰষণ দিবগে লাগে।
আমাৰ এজনী ভণ্টি যে এফালে হেৰি কি চাইদেউৰ ফালে যে আছে তাইও কৈছে তাহাঁতৰ সেইফালে ডাৱৰীয়া কৰি আহিছে বোলে মো দিলে ভালেই আৰু।
নহয় এটা কথা ক তাত যদি এতিয়া বৰষুণ দিয়ে আমাৰ ইয়াত বৰষুণ নিদিবলৈও আছে। যেনেকুৱা হয় এই কিনিবা। অ সেইখিনি আমাৰ ইয়াত যেতিয়া বৰষুণ থাকিলে আমাৰ তাত বৰষুণ চৰষুণ নিদিয়ে। বা আমাৰ তাত বৰষুণ দি থাকিলে ইয়াত বৰষুণ চৰষুণ নিদিয়ে মই তাকে ফোন কৰি সোধু বৰষুণ দিছে নে বোলে নাই দিয়া বোলো আমাৰ ইয়াত দবা পিতা বৰখন
তেনেকুৱাই হয় হয় বৰ কথাটো তথাপিও হেয়া ডাৱৰ যদি যদি কোন ফালৰ পৰা আহিছে সেইটো চাব লাগে তাৰমানে দক্ষিণ ফালৰ পৰা যদি চুকৰ ফালৰ পৰা আহে
অ অ তেতিয়া দিবই বৰষুণ দিবই আৰু সেইটো কথাই নাই উম উম
এতিয়া মানে হেৰি আৰুটো আৰু তাৰে বহুত দিনলে মানে অলপ হেৰি কৰি লয় আৰু। মেলি লয় আব তাহোই তেনেকুৱা উ
কিন্তু বতৰো যহত মানুহে পথাৰ চথাৰ চব এৰি দিব লাগিব আৰু
তাকে সেই পাই কেনেকেনো থাকিব এইবোৰ মানুহবোৰ
মই একদম প্ৰথমতে ৰুই আজৰি কৰিলো বহুত ভাল হ'ল দেই ব মোৰ তাত দুবিঘা মাটিহে বেছি নহয় নহয় দেটা তঁতৰ দেউতাহঁতৰ যেপা চাৰি বিঘা ভাইটিৰ ভাগৰ দেউতাৰ ভাগতে তাৰপিছতে আমাৰ বিঘা যেনিবা সেইটো যেনিবা লগতে ৰুই মেলি আজৰি হৈ আহিলো দেই ম
অ তোমালোক একেলগে একেলগে বেলেগ নেকি তোমালোক
আমি বেলেগ হলো নহয় বেলেগ হৈ চাৰি বছ
অ আমাৰ এই আহেতি গৈছে।
অ গৈছিলে গৈছিলে বেলেগ হোৱাৰ পিছতহে গৈছে
অ সে ফটো মাৰিছিলা যে সৰিয়হ হেদিনা ওপৰত অ দেখিছিলো ধুনীয়া হব
বাম খেতি কৰা হয় যে
অহ অ
এতিয়া সেইকাৰণে আমাৰ আগতীয়া হয় আকৌ ভাদ মাহলে গুটি পেলাবই তাৰপিছত কাটি একদম পুৰা বিহু হেৰিয়তে একদম ৰুব হৈয়ে যায় নহয় তেতিয়াই ধান খেতি লাহেকে ধান কাটি পেলাই লগে লগে পুলি লগাই দিয়ে
তোমালোকৰ সেইফালে সৰিয়হ আছে চাগে তেতিয়া হলে
আছে আছে
সৰিয়হৰ খাৰলি খাই ভাল লাগে হয় নহয় বাও উম
আমাৰ সেই তেনেকে মই খাওঁ বাৰু মানে হেৰি বতাহতৰ সৰিয়ক কয় যে সিহঁতৰ সিয়ৰ পৰা আনি পেলাই বনাই মেলি আমাৰ জেঠাই দিয়ে ববয়ে দিয়ে তেনেকেবোলে দিয়ে যেনিবা মই নিজে এনেকে হে কৰি খাই পোৱা নাই সিহঁতৰ লগতে লাগি ভাগ দিমগে সেত অকমান অকমান দিয়া আজৰি আৰু
অ এতিয়া ল'ৰা স্কুলত গৈ
অ লোৱা এইবাৰ তৃতীয় শ্ৰেণী
অ তৃতীয় শ্ৰেণী এতিয়া দ্বিতীয় শ্ৰেণী পাব হল
এ এ হেৰি আকৌ ৰসাই নিদিয়ে মই ৰসাই বোলে কৈছো মাষ্টৰ নে ৰখাই নিদিয়ে নালাগে, তাকে কৈছো মই বোলো আৰু এটা ক্লাছ ৰখাই দিয়া এটা বোলে নালাগে সময়। আছে নহয় সি। গৈ থাককচোন বাৰু সি পাৰিছে নহয়, বোলো পোৱাটোৱে কথা নহয় নহয় বেলেগবিলাক আগবাঢ়ি যাব সি যদি। কৰি যায় নহয়।
তাৰপিছত ইহঁতৰ এাৰ নিচিনাকে যদি ৰেজিষ্ট্ৰেশচন যদি হেৰি কৰি দিয়ে।
অ তাকেহে মই কৈ আছো তাৰপিত নুশুনে মানে আমাৰ ভিন্দু এজনে আছে নালাগে নালাগে তাক গৈ থাকিবলৈ দে। তই চিন্তা কৰিব নালাগে নহয় তই চিন্তা কৰিব নালাগে নহ তাক গৈ থাকিব লাগে তেনেক কেনেকে কয় আৰু। এইবাৰ ৰাখি দিম বুলি ভাবিছো তাৰপিছত নালাগে বোলে
অহ। অ, তাকেহে দিগদাৰ এই ৰাজস্থানত লৈ যাব লাগিব।
অ এতিয়া এই সেই দাদাহঁতৰ লৰাটো ৰখি যাব লগা হ'ল। এতিয়া দুবছৰ পঢ়িব লাগিব নাই ন শ্ৰেণীতে।
অ।
তাকে সেইবিলাক, অ অ ৰুঅগগে যাওক।
উ কাৰ যাব হব দিয়া। অ জ আখ ব। হেৰেগা হে কৰিব লাগে, স অকমান একেই কৰি।